হেল্ল'। হেল্ল' শুনিছা? অহ।
কি কৰিছা?
এনেই আছোঁ। তুমি?
মই এই এনেই বিচনাতে পৰি আছোঁ।
ভাত খালা?
খালা?
উম খালো। তুমি খালা? অঁ খালো মই।
নাই নাই। মোৰ আজি চুলিখিনি বহুত দীঘল হৈ গৈছিলে। তাৰমানে অঁ কাটি ছিলো যে অলপ লিং লিঙীয়া টাইপ হৈ গৈছিলে। তাৰপিছত সেইকাৰণে লগৰ জনীয়ে আজি চবৰে চুলি কাটি আছিলে। সেইকাৰণে কাটিব দিলোঁ। কিন্তু আকৌ এতিয়া মানে মোৰ চুলি খিনি ইয়া এইবাৰ মই ষ্টেপ কাৰ্ড দিছিলোঁ। তাৰমানে ভাগ ভাগ কৰি দিছিলোঁ। এটা আগত এটা পিছত তেনেকুৱা ষ্টেপ যেনেকে থাকে তেনেকুৱাকে দিছিলোঁ। এতিয়া মানে মোৰ চুলি খিনি বহুত ফুলি থকা ন? সেই ষ্টেপ কাৰ্ড দিলে মানে মোৰ চুলি খিনি মানে অলপ ফুললাটো অ অলপ কমি যায়। কাৰণ
কাৰণ, চব জেগাতে চুলি নাথাকে ন? হোম।
এটা
এটা ওখ এটা চাপৰ কৰাই কৰাই। উম। সেইকাৰণে মানে তেতিয়া ফুুলাটো কমি যায়।
কিন্তু এতিয়া মানে সেতি ইমান ভালকে তেনেকে কাটিব নাজানে ন। সেইকাৰণে দাইৰেক অলপ সমানকেই কাটি দিলে। সেইকাৰণে সেইকাৰণে এতিয়া মোৰ চুলিখিনি দেখিবলৈ ভাল লগা নাই।
ভাল লগা নাই। অহ।
তামানে পান
ত পান আম তো আ পচ ন
সেইকাৰণে মই নাই তাৰমানে ভাবিলো চবে কাটি আছে যেতিয়া মোকো কাটিব দি দিলোঁ। কিন্তু ম‌ই ঘৰলেটো গৈয়ে আছোঁ। তাতে গৈ এই এশ টকাত কটা হেঁতেন ভাল
অহ, ইয়াত আহি পেলাই তুমি মিলাই লবা আও।
নাই এতিয়া আকৌ বহুত ছুটি হৈ গল যে।
মিলি যাব নহয় তাতে।
মোৰ ঘলে যাবটো বেছি টাইম নাই আৱ।
তাকে মিলি যাব। মিলাই দিব ক'লে মিলাই দিব পাৰিব তো তাতে।
নাই অলপ দীঘল হৈ থাকিলেহে সিহঁতি ইমানটোকে মিলাই দিব পাৰে। এতিয়া বহুতখিনি ছুটি হৈ গ'ল এতিয়া আকৌ মি
এতিয়া মিলাবলে প্ৰব্লেম হ'ব।
হম- হম
মোৰ এতিয়া দুখ লাগি গৈছে।
অ',
তামানে এনেই তাই নৰ্মেলি ভালকেই কাটে কিন কিন্তু মোৰ চুলিখিনি সেইটো মানে নৰ্মেলি কাটিলে মোৰ না নাচাযে।
অহ',
মেইনকে সেইটো প্ৰব্লেম হ
উম,
মানে সেইটো এনেকুৱা এ ওখ চাপৰ তেনেকে কাটিলে মানে মোৰ চুলি খিনি ইমান ফুলি থকাতো ধৰিব নোৱাৰে। কিন্তু এতিয়া মানে সমানকে কাটি দিলে মানে মোৰ ফুলি থাকা বুলি ধৰিব পাৰি যায়।
উম -উম।
আৰু ইয়ালে অহা পা মোৰ চুলি বহুত বেয়া হৈ গ'ল।
পানী কাৰণে হয় ন?
উম, পানী কাৰণেই ম তুমি যে কিবা কাম কৰিব গৈছিলা হল নে তোমাৰ কামটো?
উম, আধা হ'ল।
অথনি মাহীলে ফোন কৰিলোঁ তছুন মাহীয়ে কিবা কাম কৰি আছিলে ভাইটিক কথা পাতিব দিলে অ, সি ইমান কথা কয় -ইমান কথা কয় চুপেই নাথাকে জানা।
বেলেগক কথা ক'বলেই নিদিয়েহি।
উম,
পুৰৰা তেপটেপাই থাকে।
উম,
মোৰ এতিয়া ভোক লাগিছে।
অহ', উম,
এ মই খাব নোৱাৰাই দিয়ে।
অ',
উম, পেপছিগেতলেকে উলাই যাওঁ নেকি? কিন্তু দিবনে নাইবা যাবলেই আকৌ পৰহিয়ৰ পা পৰীক্ষা।
উম,
অ, অনলাইনে অৰ্ডাৰ কৰিলে ইমান দাম জানা।
তাকে তোমাৰ হেৰি এতিয়া
কোৱা?
এতিয়াতো ওলাই গ'লে তোমালোককতো এনেও ফোন দি নপঠিয়াই। ফোনটোতো ৰাখিয়ে থব উম, পইচা চইচাটো তুমি অনলাইনে মাৰা চাগে।
উম, সেইটোৱে।
সেইটো আকৌ সেইটোও দিগদাৰ হ'ব নহয়।
অ', সেইটো
সেইটো হয় আৰু। কিবা খাবলে আৰম্ভ সেতি এইবিলাক অনলাইন প্লেটফৰ্ম বিলাকত, অনলাইন প্লেটফৰ্ম বিলাক নাই নেকি?
আছে।
আছে বৰ দাম অ', উম, উম, বৰ এটাৰ
হেৰি ফ্ৰাইড ৰাইচ আনি খাইছিলো এশ আশী টকাকে।
আহ আধানে পুৰা?
আধা।
আধা প্লেট।
মানে সৰহকে আহে আৰু।
অ', ন আধাৰ যদি ইমান দাম হয় আৰু। বেছি হেই অ', উম।
বিৰিয়ানী কি দাম জানা? সেইদিনা খন বায়ে বোলে ৰেষ্টুৰেণ্ট গৈছিলে মাহীহতৰ লগত।
অ',
তাৰপিছত মা বাহঁতে বায়ে বিৰিয়ানী খাম বুলি ক'লে,
অ',
অৰ্ডাৰ দিলে অ' পুৰা হলে হেৰি লৈছে, চাৰিশ টকা বোলে।
উম,
মোক আহি কৈ আছে।
হে বৰ দাম ল'ব লৈছে। আৰু এই যেতিয়াবা যে মানে গেছ নাইকিয়া হল মানুহে মানে তেতিয়া তাৰমানে কথাবিলাক হেৰি কৰা হ'ল সিহঁতে দামটো বঢ়াই-বঢ়াই ল'ব ল'লে আৰু দাম নকমোৱা হৈছে।
চল
দেচোন গে গেছৰ দামতটো বঢ়া নাই পেট্ৰলৰ ডিজেলৰ দামহে বাঢ়িছে। এতিয়াতো চিলিণ্ডাৰ পায় আছে মানুহে।
উম,
তথাপিও মানে খোৱা বস্তু বিলাকৰ দাম বঢ়াই দিছে। দোকানে হোটেল বিলাকে আৰু মানে মেইনকে।
সেইটোৱে। ভাবি আছো কি কৰো জানো এতিয়া খাওঁ নে নাখাওঁ?
তাকে যদি বেছি ভোক লাগি আছে খাই দিয়া।
যোন নহয় যোনটো যে এশ আশী টকা দেখুৱাই ন',
উম,
সেইটো আকৌ হেৰি লাগি মেলি এই জি এছ টি কিবা কিবি লাগে ন। সেইবিলাক লাগিলি মেলি দুশৰ ওপৰত হৈ যায়।
অ', অ', অ'। খুব দাম হয় উম, তুমি বাইদেউহঁতক হুধিচুৱা দিয়ে নিদিয়ে ওলাই যাবলৈ।
এ মই আকৌ অকলে কাৰ লগত ওলাই যাম?
অ', সেইটো হয়, চবফালে বিপদ তোমাৰ।
হা?
চবফালে বিপদ বোলোঁ।
কি কৈছা?
তোমাৰ বোলোঁ চ'ব ফালে বিপদ।
সেইটোৱেই। কি কৰিবা, উপায় নাইকিয়া।
অ'।
তাৰমানানে বেছি দাম দি পালে গাত লাগি যায় ও।
হয়টোতো হয়।
আকো সেইদিনাখন মই ব্লিংকটত বস্তু অৰ্ডাৰ দিছিলোঁ
হুম।
মই আনিলোঁ আনাৰস ষাঠি টকাকে, তাতকে দাম আনাৰস এটা আমাৰ লগৰ এজনী সেইদিনাখন আনিছে পঁচিশ টকাট দোকানৰ পৰা ও মোৰ ইমান গাত লাগি গৈছে জানা।
বাহিৰত বস্তু বিলাকৰ দাম কম এই আমি যে, মানে আমি যদি এতিয়া তোমাৰ সোনা কোম্পানী এটা নামৰ ছি যাওঁ, তেতিয়া তাৰ মানে বস্তুবিলাক তাত বেছি দাম লয়। আমি ভাবোঁ সিহঁতৰ দামটোৱে কম, সিহঁতৰ তাতে ভাল বস্তু পাম।
অ'।
তেনেকুৱাত আমি লোকচান খাওঁগে গৈ।
সেই
আমি যিমান পাৰোঁ আমাৰ থলুৱা বেপাৰীৰ পৰা বস্তু লবলৈ চাব লাগে শাক পাচলিৰ পৰা ধৰি ফল মূলৰ পৰা ধৰি। উম।
জানা অনলাইনৰ আকৌ বস্তু বিলাকো
উম।
ফ্ৰিজত থৈ প্ৰিজাৰ্ভ কৰি-কৰি ৰাখে, তাতকে দোকান দোকানৰ পৰা কিনি খোৱা কেই ভাল।
সেতু হয়।
ন এতিয়া মানে হুচ থকা বিলাক আমাৰ এতিয়া ওলাই যাব নোৱাৰো ন পতক অ', আজিকালি বোলে আমাৰ ৱাৰ্ডেন মে'ম নতুনকে আহিছে ন?
অ'।
ৰাণী গেত গ'লেও বোলে এপ্লিকেচন দিব দিয়ে।
অ'।
আগতেটো আমি ৰাণী গেট ডাইৰেক্ট গুচি যাওঁ।
অ'।
আৰু সেইদিনাখন যে অলপ দিনৰ আগত তুমি যে আহিছিলা ভি আই পি
অ'।
তেতিয়াতো মই এপ্লিকেশ্যন দিয়া নাই।
উম। এ তেতিয়া পুৰণা মেম আছিলে।
অ' সেইটোৱে।
উম, এতিয়া নতুনজনী অহাৰ পৰা মানে ভয় কৰে ন! যি হ'লেও ছোৱালী মানুহ যে।
উম, সেইটো হয় বাৰু।
সেইকাৰণে মানে লিখিতখন দি থৈ গ'লে ভাল হয় আৰু।
উম।
হেৰিয়া সুধিয়ে ল'বা পাৰিলে মেমক, যাব পাৰিম নোৱাৰিম?
এ অকলে কাৰ লগত যাম কোৱা?
উম।
মোৰ লগো নাই।
হুম। সেইটো হয় বাৰু, আগতে যে বেপাৰী এজন আহিছিল ছিলে তোমালোকৰ তালে।
আজিকালি নাহে, ছোৱালীবিলাকে নিকিনা হ'ল। তাৰমানে বহুত বেছি হেৰিয়াত বনাই ন! দালদাত।
হুম।
ছোৱালীবিলাকৰ মানে অলপ ডায়েৰিয়া টাইপো হ'বলৈ হৈছিলে।
সেইকাৰণে তাতো হ'ল। অহা বাদ দিলে, হুম হুম।
মাতটো ডাবল ডাবল আহিছে।
নেটৱৰ্কৰ দিগদাৰ হৈছে হ'বলা।